শুনিছ শুনিছ কি কৰিছ?
এনেই আছোঁ তই।
মই আছোঁ বাহিৰত ওলাই আছোঁ আৰু আমাৰ ইয়াত আকৌ বতৰডাল ঠাণ্ডা।
কি কম থাকি বৰষুণ দিয়ে আ
দিয়ে আছে। অ আজিৰ দিনটোতো দিয়ে আছে বৰষুণ এতিয়াওতো দিয়ে আছিলে মোৰটো পনিতে শুই শুইটো মোৰ গোটেই গা বিষ মানে।
কি ক'?
আকৌ চাগে দিবই ভেকুলীয়ে মাতিয়ে আছে।
আমাৰ আমাৰ পিনে আজি আবেলি দিছিলে হা, তাৰপিছত নাই আকৌ এই অ'ক সময় সময় দিলে তাৰপিছত বৰষু চৰষুণ নাই ক'ত গ'ল বা ক'ত নোহোৱা হৈ গ'ল নাই পাত্তা।
আমাৰ ৰাতি অলপ দেছিলে। তাৰপাছত তোৰ এ এটা মানত চাগে। এটা মানৰ পৰা দিছিলে ত এটা মানৰ পৰা তো তিনটা মানলৈকে দিলে। তাৰপিছত নাই নাই অলপ আগত দিছিল‌ আকৌ।
তহঁতৰ পিনে ইমান বৰষুণ দিছে আমাৰ পিনে দেখোন বৰষুণৰ নামৰ নিচানে নাই দেখোন।
এ ঠাণ্ডা বতৰ ঠাণ্ডা দিনৰ নিচিনা লাগি আছে।
কি ক মোৰ যে গৰম মাথা চাথা বিষ উঠি গৈছে জানানে কেনেকুৱা বিষাইছে।
ব্লেংকেট লৈ লৈয়েই শুই আছো।
কি আমি ফেন চলাই তৎ পোৱা নাই, ত‌ই।
মানে আমি ফেনো চলাইছো, ফেনো চলাইছো ইফাল তো ব্লেংকেতো লৈ আছো ঠাণ্ডা।
উম মা ক'ত।
আছে মোবাইল চাই আছে।
ভাইটি।
সি পঢ়ি আছে তাৰে ডিক্টটেশ্যন চিক্টেশচন হৈ আছে। তাৰ এই তোৰ লিখা এইবোৰ কমপ্লিট হ'ল, ডিক্টেশচন ৰিডিং হে টিভিটি সেইবোৰ চলি আছে সেইটো চাগে সেইকেইটা এক্সাম চাগে এইটো সপ্তাহ চলিব চাগে।
বা ধেই এক্সাম থাকে নেকি সেই সিহঁত।
উম হম কি খালি।
একোৱে খোৱা নাই ভোক লাগিছে ৰ তাকে খাম বুলি ভাবিছো তাৰপিছত মানে গৰমৰ মানে দেখি মানে। আৰু এলাহৰ কোবত মানে নাই খোৱা।
খালো মায়ে পুৰি বনাইছিলে। পুৰি য়ে জেমেও খালো তাৰ পিছত পুৰি চবেই কয় তাক খাই থাকে তোৰ মুখখন বন্ধ হৈ থাকে জানো।
কা তোৰ, কাৰ তোৰ, সেইটো য়ে টো। তোক মই ফোন ক‌ওঁ, অ ৰ মই খাইআছো ৰ, আকৌ ফোন কৰ, ৰ দে মই খাই লওঁ দেই। মাবৈ কিমান নাখাঅ'
ঐ নাজানো অ' মোৰ ভোকে লাগি থাকে।
মানুহে এনেকে খায় নেকি। ধেইত আমাকো দিবি অলপ।
আহিবি আকৌ আহিলেহে খাব পাৰি
কিবা এহেলা যাবলৈ মন চন নাযায়।
ইচ ঐ শুন না? এই যে নাইনত যে আমাৰ যে ইকনমিক্স বুকচত যে গ্ল'বেলাইজেশ্যন বুলি এটা বস্তু যে মনত পঢ়োৱা মনত আছে তোৰ।
‌উহ, অ', অ' আছে, আছে।
মোৰ এতিয়া চডেনলি মানে মনত পৰি গৈছে কথা পাতোতে। সেই টো মানে চানে তোৰ কি আছে। ত‌ই জাননে মনত আছে নে চাগে তোৰ কি আছিলে কি নাই বস্তুতটো মানে কি, একদমেই নাই।
নাই এতিয়া মনত চনত একোৱে নাই আগৰ কথা।
এনেই তোৰ মতে গ্ল'বেলাইজেশ্যন টো কি নো?
পাহৰিয়ে গ'লো কি আছিলে, তইয়ে কচোন?
এই গ্ল'বেলাইজেশ্যনটো এনেকুৱা মানে এটা জেগাৰ পৰা এইটো জেগালৈ তোৰ মানুহ আহা যোৱা কৰা বা, বস্তু আহা যোৱা কৰা, বা তোৰ ধৰি কি আমাৰ ধাৰণা বোৰ মানে গোটেই মানে ৱৰ্ল্ড ওৱাইড আৰু যি মানে বস্তু আমাৰ ধৰ ইণ্টাৰনেট টে হওঁক কিবা নিউজ এটা হ'লে চবতে গ'ম পাই যায়। ত কিবা নতুন কিবা লঞ্চ হ'ল এপ এটাই হ'ল কিবা আইডিয়া এটাই হ'ল তেনেকে গ'ম পাই যায় তেনেকা আৰু, যাযৰ বস্তুও হ'ল।
মানে সেইটো কয় ববলী কি?
গ্ল'বলাইজেশ্যন।
গ্ল'বলাইজেশ্যন মানে অকন নামটো দীঘল ন? মুখত নাহে, আৰু ক'ছো মানে পাহৰি মানে পঢ়িছিলোঁ হা' নাইনত তো পাইছিলো, কিন্তু মানে কি হ'ল এই, ইমান মানে আগৰ খিনি মনত নাথাকে গৈ, এতিয়া কিন্তু মই সিদিনা ক'ৰবা এটাত পাইছিলো ৰ' পঢ়োৱা ক্ষেত্ৰলৈ বুজাই দেয়চোন, পৰীক্ষা চৰীক্ষাত আহিলে বোলে লিখিব নোৱাৰিব?
পলিটিকেল চাইঞ্চ ল, পলিটিকেল চাইঞ্চৰ গ্ল'বেলাইজেশ্যনত অ' ইলেভেনত নহয় ৰ' টুৱেল্ভত। অ', টুৱেল্ভৰ গ্ল'বেলাইজেশ্যনৰ ওপৰত মানে, এটা চেপ্টাৰেই আছে পলিটিকেল চাইন্সত।
কিক, মই পলিটিকেল চাইন্স লৈছোঁ কিন্তু।
অ' তই টুৱেল্ভত পাবি তেতিয়া হ'লে।
কি কম মই, টুৱেল্ভত পাম নেকি?
উম, গ্ল'বেলাইজেশ্যনটো ইমান হাৰ্ড নহয়, ইজি বস্তু, তোৰ মানে কি এনেকে হোৱাট ইজ গি
কিহৰ ওপৰত লিখিব লাগেনো? মানে কিহৰ ওপৰত মানে সেইটো ভালকে বুজা।
এয়াই। এনেকে আহে মানে, টো এ কুৱেশ্যন সুধিলে তোক এই, হোৱাট ইজ গ্ল'বেলাইজেশ্যন? গ্লবেলাইজেশ্যনটো মানে লিখিলে দিলে হ'ল। আমি এনেকে কি? গ্ল'বেলাইজেশ্যন ইজ এ চেঞ্জ অফ আইডিয়াজ কিবা ক'মোডিটিজ, এ কেপিটেল পইচা-চইচা এইটো মানে এ এটা এটা জেগা পৰা এতিয়া ধৰ, কি আ তোৰ কেনেকে চাইনাই যেনেকে অসমলে তোৰ টুৱেণ্টিত থ্ৰী থাউজেণ্ড ক'ৰৰ তেইশ হাজাৰ ক'ৰৰ ইনভেষ্ট কৰিছে যেনেকে না'? তেনেকে মানে এট এটা জেগাৰ পৰা ইটো জেগালে বস্তুটো আহা, আমাৰ মানে ধাৰণাবোৰ আ আহা-যোৱা কৰা পইচা আচলতে মানুহ ধৰ কি আমাৰ ইয়াৰ পৰা বাহিৰলে যোৱা, বাহিৰৰ পৰা ইয়ালে নাহে জানো?
আহে বাৰু।
সেইটোৱেই মানে এটা জেগাৰ পৰা, ইটো জেগালে মানে জানা আৰু মানে, গোটেই দুুনীয়া খনতো ইটোৰ পৰা সিটো টো হৈ থাকে না?
উম।
তাতো তোৰ থাকিব কি থাকে বা? ইন্ট্ৰা গ্ল'বেলাইজেশ্যন আৰু ইণ্টাৰ গ্ল'বেলাইজেশ্যন এনেকে থাকে নেকি? তাৰপিছত তাত মানে ইণ্টাৰটো হ'লে তুৰ মানে, এখন তুৰ নিজৰ ৰাজ্যখনৰ ভিতৰত আৰু আৰু ইণ্টাৰটো হ'লে তুৰ, গোটেই ৱৰ্ল্ডৰ ভিতৰত আৰু পৃথিৱীখনৰ ভিতৰত হৈ যায়। তাতো ইজি আছে তুৰ, হেইটো পঢ়িলে মানে বুজি পাবি। ফাৰ্ষ্টতে মও যেতিয়া মানে পঢ়াইছিলে, মইতো ক্লাছেই নগ'লো। ক্লাছ নাযাওঁৱে মই। তাৰপিছত তাৰপিছত তাৰপিছত গ'ম পালোঁ, না বস্তুবোৰ ইজি আছে। তাৰপিছত টো এনেকুৱা আহে তোৰ, মানে আমাৰ যোনবোৰ মানে গ্ল'বেলাইজেশ্যন, আমি যেনেকে থাকোঁ আৰু সেইবোৰক মানে কিহে কিহেদি মানে, তোৰ মানে প্ৰব্লেমছ আছে মানে এ, এটোৱে, প্ৰব্লেমছ এনেকেই আউ ধৰ কি, যেনেকে বেমাৰ আহিলে কিবা তাৰপিছত বানপানী হ'ল
সেইভিলাকৰ ওপৰত এনেইতো হেৰি এইটো কি? এইটো লি, এইটোৰ ওপৰত লিখিবতো বহুত সহজে চাগে ন?
অ, সহজে, অকল মানে তই মানে বুকত যেনেকে আছে, তই মানে বুজি ল'ব লাগিব বস্তুবোৰ।
এতিয়া ম ইমানটা মই ভালকে বুজি পোৱা নাই, যদি মই বুকখন যদি পঢ়ো, কিতাপ খন যদি পঢ়ো, তেতিয়া চাগে বুজি পাম ন?
উম, কিতাপতকে মানে তই যে গাইডত যে, মানে কিতাপত টো এনেকে থুলমুলকেহে লিখা থাকে। গাইডত ভালকে পঢ়িব লাগে, আৰু কিতাপৰ মানে এতিয়াাতো ইলেভেন টুৱেলভত কি হৈছে ইলেভেনতো বাৰু এনেই আৰু পাছ হৈ যোৱা হয় না। টুৱেলভ যোনবোৰ কিতাপৰ আমাৰ মানে চাইডে চাইডে যে। যে বক্স বোৰ যে বনাই থাকে, যে সেই বক্স বোৰত। তটো বহুত ইম্পৰ্টেণ্ট তাৰ পৰাও কুৱেশ্যন হুধে
ইলেভেনৰ ন।
ইলেভেনত ইলেভেনতো, এটাত দুটা ইলেভেনতনো কিনোৱ এনেওতো পাছ কৰি দিয়া হয় যেনে তেনে। টুৱেল্ভৰ কাৰণে আৰু মানে ত হায়, চছেকেণ্ডৰীত আৰু মেইন পৰীক্ষাটো কাৰণে?
অ,
আকৌ সেইটো পঢ়ি থাকোতে মই যোৱাবাৰ, পালো হা যোৱাবাৰ তেনেকুৱা পঢ়ি থাকোতে পালো। কি মানে এনেকে মটা লিখা আছে একজাম্পল দি পেলাই আৰু কিবা এটা! নেৰ' কনচেপট আৰু বৰ্ড কনচেপট বুলি কিবা, কয় আৰু হা এইটো কিবা হেলথৰে আৰু। তাৰ পিছত তাত লিখা আছে অ মানে? আ এনেইতো বেমাৰ চেমাৰকে মাৰা মৰাকে বেছি মানুহ নিজৰ মানে নিজৰ মানে নিজৰ। কানণ্ট্ৰ মানুহে নিজকে মাৰে মানে নিজৰ মানুহখিনিকে মাৰি দিয়ে।
বেলেগৰ মাৰক নামাৰক নিজৰ মানুহখিনিয়ে নিজৰ কান্তিৰ মানুহখিনিয়ে মানে, নিজকে মাৰে।
অ মানে আৰ্মি নিজৰ কাণ্ট্ৰিখনে মানে নিজৰ কাৰনে পপুলেশ্যন কৰা কিছুমানে মাৰে নাই? তেনেকে ধৰ কি কৰোনা টাইমততো সেইটো নিউজাইছে ন পুলেশচন কমাবলে য। এ গোটেই পৃথিৱীখনৰ মানে বহুত বেছি হৈ গৈছে ন মানুহজনৰ সেইটো কমাবলেও তোৰ তেনেকে সেইবোৰ। ক ওলাইছে বুলিও ওলোৱা নাই?
কোনে দিছে।
নাজানো তোৰতো ওলোৱা টোতো তেনেকুৱাই লাগে।
ৰচোন চাইনাততো বহুত পপুলেশ্যন চাইনাততো মানুহ বহুত।।
অ', তাত মৰিছোওতো বহুত।
অ', আৰু চাইনা নম্বৰ ওৱানত আছে ন', মানুহৰ ভিতৰত একে?
অ', অ', অ', বহুত মানুহ আছে। ইণ্ডিয়াটো জানোত। থাৰ্ডত আছে নেকি, ক তোৰ দুই নম্বৰত, আহে তোৰ জাপান।
ফাৰ্ষ্টত আহে চাইনা, দুই নম্বৰত আহে জাপান, থাৰ্ডত আহে ইণ্ডিয়া।
তেনেকুৱা মানে হ'ব চাগে দেই, মোৰ একদম সঠিক কে মনত নাই বস্তু।
চাইনাত ইমানেই মানুহ নে?
অ'। আকৌ তাত মানে আমি কেনেকে এইটো ভা, চবে সোধোতে কেনেকে হৈছে, ইহতে জানিবই নাই কেনেকে ওলাই গ'ল ভাইৰেটো তেনে কথা শুনিবই, তেনে সিহঁতে কোৱা নাচিলে জানো তোৰ কিবা এটা এক্সপেৰিমেন্ট কৰিছে, তাত ব্লাষ্ট হৈ পেলাই ওলাই গৈছে বুলি, কিন্তু তেনেকোৱাই, এক্সেৰিমেট কৰিছ, সেইটো কি এক্সেৰিমেট কৰিছে তহঁতৰ ব্লষ্ট হৈ পেলাই ওাই যাবলে বস্তুটো এনেকুৱা বেয়া বস্তু
ইহঁতে মানে কি কৰিছে জান শুন, ইহঁতেৰ মানে-মানে কি কৰে চাবি চুন, যিমান বেমাৰ ভাইৰাছ বিলাক আহে, চব চাইনাৰ পাই আহে। পাই ভাগ চাইনা পাই আহে।
আৰু চাইন পা আহেতো বাদেই দে, মানে চব মানে এনেকে মানে লিংক, লাংকে আছে আৰু চাগে‌ ক'ব গ'লে।
কপা?
উ, অকলতো, অকলতো চাইনাতে হোৱা নাই না, গোটেইটো পৃথিৱীখনতে হৈছে।
গোটেই পৃথিৱীখনতহে আহিছে, কিন্তু ষ্টাৰ্ট ক' পৰা হৈছে, চাইনা পা।
উম, চাইনা পা আহিছে।
কিয় চাইনে এই চাইনাত মানে মানুহবিলাকে কি কৰে জান, বেছি কিবা হেৰি কৰে নেকি নাজানোঁ, কিন্তু বেমাৰ বোৰ চব চাইনা পাই আহে, মই জানা মতে, দেই ইমান ভালকে নাজানোঁ।
উম, আকৌ তোৰ‌ ৰ এ কিবা এটা আকৌ এটা ওলাইছে নহয়, কি ৰ', কি আছিলে, কি আছিলে, কি আছিলে, অ' তোৰ জম্বি ড্ৰাগছ বুলি ওলাইছে, সেইটো খালে বোলে দুই তিনি ঘণ্টাৰ কাৰণে, মানুহতো নহয় যেনেকে থাকে, তে তই যদি-যদি নে কোঁজা হৈ আছ তই কোঁজা হৈয়ে থাক। যদি বহি আছ, বহিয়ে থাকি যাবি, ফ্ৰিজ হৈ যাবি, দুই তিনি ঘন্টাৰ কাৰণে মানে, জমি যাবি। হা তোৰ এইটো কিবা মানে গুম-গুমাই আছে, দেখোন কিবা, হেডফোন লগাইছ?
নাই লগোৱা নাই বাৰু, নহয় এইটো মানে কি মানে আকৌ এবাৰ, জম্বি ভাইৰাছ ওলাইছে নেকি?
জম্বি ভাইৰাছ নহয় মানে এইটো একচুৱেলি এটা ড্ৰাগছ হয়।
সেইবিলাক কিন্তু ড্ৰাগছ আকৌ তোৰ সৰু পোৱালী পৰ্যন্তহে ইউজ কৰিব, আম, ডাঙৰ খিনিয়ে নকৰে।
এ সেইটো তোৰ মানে ড্ৰাগছ তই ভাবচোন তই সেইটো ল'লেই মানে তই দুই তিনি ঘন্টা মান তই মানে ৰখি যাবি।
অ', মানে, সেইটো মানে মানুহ পুৰা ষ্টেটো বনাই পেলাই, মানে ৰখাই দিয়ে এটা জেগাতে। এ চাইনাই এইবিলাক বস্তু বনাই কিয়, মানে এইবিলাক দেখোন তো
নাই নহয় চাগে দে, কলম্বিয়া নে ক'বা এনেকুৱা
এনেও চাবিচোন এইবিলাক যে মানুহ বিলাকে যে নেচাৰৰ ওপৰত খেলি পেলাই যে, এনেকুৱা-এনেকুৱা বস্তু কৰে ন'। পাছত যে, মানুহৰ কাৰণে ক বেয়া, জান নে, কিন্তু এই নেশ্চাৰটো নাভাবেই আৰু নেশ্চাৰটো পুৰা বৰবাদ কৰি দিছে কিন্তু।
অ এইটো হয় এতিয়া সেইদিনাখনো মই এইটো ষ্টেটাচৰ এটা ভিডিঅ' দিছিলো আমাৰ এইকনতে চাহ বনোৱা ফেক্টৰী এটাই কি ওলোৱাইছে তোৰ একদম মানে এইবোৰ চাহ বনাওতে কিমান পলিউচন কৰিছে। তাৰ পিছত মই দিছো তাৰপিছত মই এনেকে ল'ৰা এটা চিনি পাওঁ ইয়াৰে কলেজৰে ত সি মানে তেনেকে তাৰ মানে ছ'চিয়েল ৱৰ্কাৰ টাইপে হয় আৰু তাক মই ক'লো তাৰপিছত সি ইনফৰ্ম কৰিলে তাৰপিছত কি কৰিলে কি নকৰিলে গম নাপাওঁ। মানে ধৰ হা মই সেদিনাখন মানে তেজপুৰ গৈছিলো না তেজপুৰলৈ মইতো কেইটামানত গৈছিলো আ এঘাৰটা মানত সেই কনতে য'ত ফেক্টৰিটো আছে তাত পাইছো তাৰ পিছত আঁহা সময়ত চাৰে পাঁচটা মানত পাইছো আৰু তাৰতো কিমান আগৰ পৰা সেইটো চাগে চলি আছে কিমান ধোৱা ওলোৱাই আছে ন কিমান খিনি সময় মানে সেইখিনি গৈছে তাৰ পিছদিনাখনো একেই হৈছে কিমান মানুহৰ বেমাৰ হ'ব সেইকাৰণে মানুহৰ বেমাৰ-চেমাৰ বেছি হৈছে।
আগতে বেছি বেমাৰ নাছিলে কিন্তু যেতিয়াৰ পৰা টেকন'লজিটো আগবাঢ়িব লৈছে আৰু মানে যিমান হেৰি হৈছে ন ইমান মানুহ বেমাৰ হৈছে চাবিচোন এতিয়া গ্লবেল হেইবিলাক যে মানে লাহে লাহে কিবা হেৰি হৈ গৈছে আৰ্থখন মানে কেনেকুৱা সেউজীয়া নাছিলে জানো। পৃথিৱীখন। এতিয়া কিন্তু চাবিচোন কিবা ক'লা ক'লা হৈ যোৱা নিচিনা হৈছে ন।
আৰু ছাগে পঞ্চাশ এশ বছৰ মানৰ পিছত চাগে আমাৰ চাগে জীৱতোত চাগে তোৰ এইবোৰ তাৰ মাংস-চাংস নাথাকিব থাকিব চাগে খোদা হাড্ডিডালহে থাকিব চাগে আৰু
অহ যিহে দেখিছো আৰু গবেলটো কিবা বেয়া হৈ গৈছে নেকি দেই নাজানো কিন্তু দেই শুনিছিলো।
এ হ'বই আৰু চা গোটেই য'তে ত'তে তোৰ ফেক্টি-চেক্টিৰ কম তোৰ ধোৱা চোৱা
এই ইটা ফেক্টৰীৰ পৰা বেছি ওলাই ধোৱা। ইটা ফেক্টৰী যে।
উম
তাৰ পা বেছি ধোৱা ওলাই।
মানে এইবোৰতো কৰে হা। তাৰ কিন্তু তোৰ সেইটো কৰিবলৈও তোৰ কিছুমান মানে এইটো কি কয় আছে ৰুল আছে, লৱজ আছে না। আৰু সিহঁতে কৰি লৈ কিবা কিবি মানে ভালকে কিবা এটা মানে লৈ পেলাই কৰি লৈ সেইবোৰ ধোৱা চোৱা ন সেইবোৰ কৰিব অ', দাম লাগিব, পইচা লাগিব কিন্তু ঠিক হ'ব পাৰে।
এইটোৱে, এই আমাৰ মানুহৰ গ'লে কি কবি, তই কি কবি আৰু, ক'ব গ'লে লাষ্টত আমিহে বেয়া। বাদ দে,
সেইটোয়ে, মই ভাবিছোঁ কি মই এইটোতো সেইদিনাখনো দি দিলোঁ আকৌ চাগে নিউজে- চিউজে কয় কি কিবা সেই বিলাক আকৌ এইবোৰ আলোচনা চালোচনা হৈ নগ'লেই হ'ল আৰু ভাই
হয় তাৰপিছত বোলে তাহঁতে নিউজত ওলাই গ'ল ধেৎ তেৰি,
এ, নহয় মইটো এনেকুৱা কিবা হ'লে মানে তেতিয়া ভাল নালাগে আৰু না?
সেইটো হয়। শুনচোন মোক তই এইটো বিষয়ে দি দিবি হা মোক মাতি আছে ৰ মই অকণ হেই কাম এটা কৰি লওঁগৈ। তই দি দিবি হা মোক অ', ঠিক আছে।